হেল্ল'
হেল্ল
অ কি কৰিছা
এ হেৰি পা অ মইও সেই ভাত বনাই আছিলোঁ আৰু এই হেৰি কৰিআছিলোঁ প্ৰজেক্ট এটা কাম কৰি আছিলোঁ এ অসমৰ ইতিহাসৰ ওপৰত
হয় নেকি অ ভালেকেই জানো মানে কেনেকুৱা মানে আগৰ কোন কেনেকুৱা ৰজা মহাৰজাক
অ এই মানে আৰু ধোৱা চোৱা প্ৰাগজ্যোতিষ নামটো কেনেকে হ'ল বা সেনেকুৱা উপদ্বীপ
অ মানে প্ৰাকজ্যোতিষ নামটো বা কামৰূপ নামটো ন মানে তোমাৰ প্ৰাগজ্যোতিষ নামতো বহুত বহুতে বহুত ধৰণে কয় মানে কেইবাটাও কাৰণ মানে আছে ন কেনেকে হয় কিন্তু মই জনাত এটা হৈছিলে মানে কি আগৰ হেনো বোলে আগৰ কিছু কিছুমান মানে এতিয়া অসমৰ ইতিহাসত প্ৰাগজ্যোতিক নামটো আছে, কামৰূপ নামটোও আছে, আগৰ নামটো পৌৰাণিক মানে প্ৰাচীন নামটো তাৰে মানে তোমাৰ কিছুমান জেগাত প্ৰাক অ কিছুমান জেগাত প্ৰাগজ্যোতিষ বুলি আছে কিছুমান কিছুমান জেগাত মানে কামৰূপ বুলি আছে এতিয়া তোমাৰ আগৰ ৰামায়ণ মহাভাৰত কিন্তু কা প্ৰাগজোতিষ বুলি আছে তাৰপিছত তোমাৰ আৰু এখন গ্ৰন্থ এখন আছিলে বা তোমাৰ কি এই হিষ্ট্ৰী অফ আছাম বুলি কয় সেই গ্ৰন্থ খনত মানে আছে প্ৰাগজ্যোতিষ নামটো কেনেকে হ'ল বুলি তাত মানে কোৱা আছে যে এ কি কয় প্ৰাগজ্যোতিষ মানে প্ৰাক মানে হল পূব পূব মানে আমাৰ যে পূব কয় পূব দিশৰ পাক মানে হ'ল পূব আৰু জ্যোতিষপুৰ মানে হ'ল জ্যোতিষ চৰ্চা মানে চহৰ মানে
অ
প্ৰাকজ্যোতিষ মানে পূৰ্বৰ মানে জ্যোতিষ জ্যোতিষ নগৰ মানে জ্যোতিষ চৰ্চা নগৰ আৰু দেই সেইটো কাৰণে প্ৰাগজ্যোতিষ হল বুলি কয় মানে কাৰণ আমাৰ তেতিয়া দিনৰ পৰাই মানে আমাৰ যে নৱগ্ৰহ মন্দিৰ আছে যে নৱগ্ৰহ মন্দিৰ গৈছা নেকি?
অ গৈছো।
অ নৱগ্ৰহ মন্দিৰতটো। কেতিয়াও চোৱা চিতা নকৰে জানো মানুহৰ গ্ৰহৰ দুখ থাকিলে বা কিবা থাকিলে তাত। যোৱাই ন মানুহে নৱগ্ৰহ মন্দিৰ সেই তে। তিয়াৰ দিনতে মানে সেইবিলাক মানে ৰামায়ণ মহাভাৰত মানে আছিলে। যেতিয়া নৱগ্ৰহ কেতিয়াৰ পৰা মানে জ্যোতিষ চৰ্চা আছে কৰিছিলে। কাৰণ তেতিয়াই মানে নৱগ্ৰহণ অ অ।
এই পূজা বুলিয়ে কয় আৰু পূজা এটাৰ কাৰণে গৈছিলো নৱগ্ৰহ মন্দিৰত। সে কৰি পেলা।
অ সেইটোয়ে মানে ন গ্ৰহ বেয়া থাকিলে মানুহতো এতিয়াও যায় ন তাত নটা গ্ৰহৰ পূজা হয়। কিন্তু সেই নৱগ্ৰহ টো। দিনৰে মানে আছিলে যে তেতিয়া দিনৰ্ মানে উম গ্ৰহৰ পূজা কৰে যে। জ্যোতিক চৰ্চা কৰে তাত সেইকাৰণে মানে সেই। আগৰ মানে পূৰ্বৰ মানে জ্যোতিষ চৰ্চা কেন্দ্ৰ মানে এটা নগৰ আছিল আমাৰ। অসম সেইকাৰণে প্ৰাগজ্যোতিষপুৰ বুলি। কয় মানে অসমখনক সেইটো এটা কথা তাৰপিছত তোমাৰ। কামৰূপটো হ'ল। তোমাৰ কেনেকে কয় কামৰূপটো কামৰূপটো যেতিয়া আমাৰ যে সতি যে মৰিছিলে শিৱ শিৱই যে লৈ। ঘূৰি ফুৰিছিলে হয় ন তেতিয়া লৈ থাকোতে শিৱৰ অ লৈ ফুৰিছিলে নহয়, লৈ ফুুৰোতে মানে কি হৈছিলে যেতিয়া লৈ ফুুৰোতে বেছি মানে উম শিৱতোক কব নোৱাৰে ন লৈ ঘুৰি ফুৰিছিলে তেতিয়া মানে বিষ্ণু আৰু দেৱতাবিলাকে ভাবিছিল যে শিৱই যদি সংসাৰ চলোৱা সংসাৰ খনতো শিৱয়ে চলাই থাকে ন। গোটেই বিশ্বব্ৰহ্মাণ্ডখন ত শিব কৈ যদি তেনেকে ঘূৰি ফুৰি দিয়ে কি হব বিশ্বব্ৰহ্মাণ্ডখনৰ সেইটো কাৰণে মানে বিষ্ণু আৰু দেৱতাসকলে লগ লাগি ভাবিলে যে আমি সতি শৰীৰটো মানে কাটি টুকুৰা টুকুৰি কৰি পেলাও, তেতিয়া মানে শ শৰীৰটো নাইকিয়া হলে সি বৌ মানে সাধাৰণ ভাৱে গুচি আহিব, সেই বুলি ভাবি বিষ্ণুটো চ কুকৰাটো মাৰি দিছিলে মাৰি দি একাৱন্নটা টুকুৰা কৰিলে তেতিয়া তাতো টুকুৰা আমাৰ সেয়াৰ পৰা শক্তিপীঠ কামাখ্যা হৈছিলে হয় নে নহয়? সেই কামাখ্যাটো হোৱাৰ পিছত যেতিয়া শৰীৰটো কাটি দিলে, ইহত দেৱ দেৱতাবিলাক ভাবিছিলে, এই যে বেছি ভাল হ'ব বুলি কিন্তু ভাল নহয় কি হ'ল শিৱৰ বেছি মানে ক'ব নোৱাৰা হৈ গলগে স, তি দেহটো কাটি দিয়াতে দেহটো উ উগ্ৰ হৈ গ'ল আৰু মানে সেইটো কাৰণে মানে শিৱ গৈ পেলাই তপস্যাত বহিল, আমাৰ যে উমানন্দ মন্দিৰ আছে যে তাত গৈ পেলাই তপস্যাত বহি গ'ল সেই বহি অ তাতো ভাল লাগে চাবাচোন উমানন ন মন্দিৰটো ইমান ধুনীয়া হয় নে উম। ধুনীয়াকৈ এতিয়া প্ৰাকৃতিক সৌন্দৰ্যবিলাকো ধুনীয়া অ।
ওচৰত ব্ৰহ্মপুত্ৰখনো আছে ধুনীয়াকে মাজত উমানন্দ হয়নে?
এই শিৱই যেতিয়া মানে উমানন্দ উমানন্দ মন্দিৰ মানে বৈ সেই তাতে তপস্যা কৰিলেগে, তাৰপিছত দে দেৱতাসকলে ভাবিলে অ এতিয়া চোন বেছি ডাঙৰ হে কথা হল মানুহটোক সাধাৰণ জীৱনলৈ ঘূৰাই নিব বি চাওঁ দে মানুহটো এতিয়া আকৌ বেছিহে তপস্যাত বহিলগৈ। তাৰ পৰা কি কৰিলে কাম দেব যে অ উগ্ৰহে হ'ল তাৰ পিছত কামদেৱক পঠাই পেলাই মানে শিব ভয় ভস্ম ভাঙিলে, গম পাইছা কামদেৱক পঠিয়ালে যাতে শিব ভস্মটোক তপস্যাটো ভস্ম মানে ভস্ম নহয় চৰি চৰি তপস্যা কৰি আছিলে তপস্যাটো ভাঙিব দিলে, ভাঙিলেকে ভংগ কৰিলে ভংগ কৰাতে উঠি মহাদেৱৰ খং, সেই খং উঠা তোমাৰ যিটো মানে চকু যে তিন নম্বৰ চকু চকুটো বুলি কয় যে, তাৰ পিছত সেই চকুটো মানে খুলি দিলে খুলাৰ লগতে কাম দেৱ ভস্ম হৈ গল, এই ভস্ম হৈ যোৱাতে কামদেৱৰ যিজনী ঘৈণীয়েক আছিলে ঘৈণীয়েক মানে ৰুতি দিবি নে কি দেৱী নাম ৰুতিয়ে চাগে সেই ৰুতি দেৱীয়ে প্ৰাৰ্থনা কৰিলে যে আপুনি মোৰ মানুহ মানুহজনক আকৌ ঘূৰাই দিয়ক আৰু সেই ঘূৰাই দিলে ঘূৰাই দিওঁতে যেতিয়া যি জীয়াই থাকি জীয়াই গ'ল সেইকাৰণে মানে সেই কামদেৱে মানে পুনৰ যে জন্ম পালে সেইকাৰণেও কামৰূপ বুলি কয়, গম পালা আৰু কামৰূপ কামৰূপ কামৰূপ আ অ সেইটো কাৰণেও কামৰূপ নামটো হ'ল কাৰণ যদি এইটো কাৰণে হ'ল আৰু বহুত বহুত আছে যে মই জানাত এইকেইটাই অলপ জানো এনে কিতাপত হওঁক বা মোবাইলে চোবাইলে চালেও পাবা বহুত ধৰণৰ পায়।
অ প্ৰাকজ্যোতিষটোতো চোৱাচোন বা ঊষা অগ্নি গৌ থাকিব পাৰে।
অ সেইবিলাকৰ ইতিহাস বুলি ক'লে তুমি ঊষা অগ্নিৰ বা হৰহ হৰনাৰায়ণ যে হৰ গৌৰী যুদ্ধ যে যেতিয়া যে ঊষা অনিৰুদ্ধ যুদ্ধ, সেই বস্তুটো তুমি তাত লিখিব পাৰা ইতিহাসত বা এই নামটো প্ৰাচীন নাম বিলাক লিখিব পাৰা হয়। আমাৰ এতিয়া ৰজা মহাৰজাসকলৰ বিষয়ে লিখিব পাৰা। সেইবিলাক ইতিহাস বুলি অসমৰ ইতিহাসতটো বহুত ডাঙৰটো তুমি তাত তুমি যিবিলাক উ প্ৰথম নামৰ পৰা যোৱা বোলে নামটো এনেকে কিয় এই যদি সেই কামৰূপ কিয় আছিলে অসমৰ নাম? সেইবিলাক লিখা তাৰ পিছত লাহে লাহে আহি থাকা তুমি তাত সৰ কৰি যুদ্ধ খন দিব পাৰা বা এনেকে আমাক কামাখ্যা বিষয় বা কিবা বিষয়। হে সেইবিলাক কেনেকুৱা আছিলে ক'ত কি হৈছিলে? সেইবিলাকো লিখিব পাৰে ইতিহাসত। বা ৰজা মহাৰজা সকলো কথা লিখা।
ঊষা অগ্নগড় কথাও লিখিব পৰা যায়। হেৰি কৰিব পেলা অনিৰুদ্ধ অনিৰুদ্ধ চৰি দেই। উম তাত হে ধুনীয়াকে হেৰি কৰি দিব। চিত্ৰ লেখাই কেনেকে হেৰি কৰিছিলে?
অ সেইটোৱে চিত্ৰলেখা কেনেকে মানে সহায় কৰিছিলে উশাক। বা কেনেকে চিত্ৰখন আঁকি দিছিলে তেনেকে বুজাই পৰাই লিখা। সেইটোৱে আৰু মানে তোমাৰ কি হয়? এ লিখোতে ভালকে লিখিলে হ'ল প্ৰজেক্ট বিলাকৰ আমি ন। চাফা কে লিখিব লাগে ভালকে লিখিব লাগে তুমি। তেতিয়া চাফাকে ভালকে লিখিলে অ শুদ্ধ অশুদ্ধ লি লিখনিটো ভাল হ'ব লাগে ন তেতিয়াও ভাল লাগে পঢ়ি। কাৰণ প্ৰজেক্টো তোমাৰ চাই পেলাইহে নম্বৰ দিব ন সেইটো এটা কথা ভাল হলেহে ভাল নম্বৰ পোৱা যায়।
অ মানে উম এইবিলাক উ কৰি ভাল লাগে ন কাম বিলাক।
অ ভাল লাগে আৰু কি জানা ইতিহাস বস্তুটো পঢ়িও ভাল লাগে।
পঢ়িও ভাল লাগে আজিকালিতো উম অ নায়কিয়াই হৈছে সি তেনেকেতো।
তাৰ আমি আগতে আকৌ মই ইতিহাস বস্তুতটো পঢ়ি ভাল পাওঁ যে আগৰ দিনত কি হৈছিলে কি নহৈছিলে।
বা কেনেকে কেনেকে চলিছিল? হেৰি কৰি পেলা আগৰ দিনত কেনেকে কেনেকে চলিছিল?
ৰজাৰ সময়তো অ সেইবিলাক নাইকিয়া তেতিয়া সময় এতিয়া সময়ত টো মানে আৰু সাধু কথা নিচিনা লাগে ন। সেয়াই এতিয়া বস্তুতটো ভাল বস্তু। তুমি মানে ভাল প্ৰজেক্টটো পাইছা লিখিব ভালকে কৰিলা। সেইটো ভাল হ'ব। লিখিবলৈও ভাল পঢ়িবলৈও ভাল ইতিহাস। অঁ মোবাইলত তুমি মোবাইলত চাব পাৰা ভাল আজি- আজিকালি মোবাইল হোৱাৰ পৰা মানুহৰ ইমান সুবিধা হৈছে হয়। কিবা এটা বস্তু জানিব কৰিবৰ কাৰণে তৎক্ষণতে তুমি জানিব পাৰা। অঁ চাব পাৰি তাৰ পাৰি। তাকেই টো মোবাইলৰ পৰা চাই লোৱা নিজেও- জনা খিনি লিখা কেতিয়াবা কিতাপৰ বস্তুও কিছুমান চাব লাগে। - কিতাপ মানুহে আমি আজিকালি কিতাপতো এৰি দিছো কিন্তু কিতাপতো বহুত জৰুৰী ন' মানুহৰ।
আজি কালিতো টো পঢ়া নোচোৱাই হয়তো। কিতাপখন পিচ দি পেলাই মোবাইল আগ- বাঢ়ি লৈ আছো সেনেকুৱা নিচিনা হৈ আছে। উম'
কিতাপতটো মানে চাব লাগে মাজে সময়ে। কেতিয়াবা মোবাইলত অহা চব- কথাই যে শুদ্ধ হব চব কথাই যে এ ভাল হ'ব এইটোও কথা নহয় দিয়াচোন।
উম'
কিতাপখন বেছি ইম্পৰটেন্ট চাব গ'লে।
বেছি ইম্পৰটেন্ট পঢ়িও ভাল লাগে।
উম পঢ়িবা আৰু কিতাপ পঢ়া অভ্যাসটো বহুত ভাল ন।
মোবাইলটো চাই পেলাই সময়তটো নষ্ট কৰাতকৈ। এ' বনাই আছো আৰু হৈছেহি আৰু এ 'বনাই আছো হ'ব আৰু। তোমাৰ হ'ল?
অঁ মই ইয়াত বনাই আছো হোৱা নাই হ'ব আৰু মানে কি কয় বনাইও আছো এই বোলো ফোনটো কৰিলা- যে কথাও পাতিছো আহি।
অঁহ
বনাই হোৱা নাই হ'ব লাগিছিল সোনকালে ভাত খাওঁ যে। ইমান সময় ভাত খাই দিওঁ হ'ব লাগিছিলে কিন্তু এতিয়া হোৱা নাই আজি অলপ দেৰিয়ে- হ'ল খোৱা বোৱা বাৰু এনেই মই আঠটা বজালে খাই দিওঁ।
অ আমাৰ অলপ দেৰি হয়ে। গৈ পেলাই সোনকালে খোৱাতটো ভাল অভ্যাস।
অঁ সোনকালে খালে- ভাল মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল যে সেইকাৰণে ভাবো যিমান পাৰো সোনকালে খাব চেষ্টা - কৰো কিন্তু নহয়গে সদায় সেইটো কাম।
অঁ কেতিয়াবা সময় মিলে কেতিয়াবা নিমিলে।
নিমিলে অঁ সেইটো এটা কথা। দিয়া নহলে তুমি ভাত বনোৱা যদি বনোৱা প্ৰজেক্- ত কামো আছে যেতিয়া কৰা। মইও ভাত বনাও দিয়া হ'ব দিয়া অঁ। উম' হ'ব দিয়া।